কিছুমান কথা নাই নাছিলো মই।
অ কোৱা আমি কি কৈ আছিলো আমি কি কৈ আছিলো জীৱনৰ
জুবিন দাৰ গানবিলাক চল্লিছ হাজাৰ গান চল্লিছ হাজাৰ গানৰ মানে গোটেইখিনি শুনিব মন যায় ন। ইমান ধান গাইছিল নে তেওঁ। এ বাচি থাকিছিল কেইদিন মানে বাৱন বছৰ নে তেৱান বছৰ বাচি থাকিল।
কি জানেনে তুমি যি মানে জুবিন দাই কিন্তু জীৱনটো বহুত ভালকৈ মানে জীয়াইছে তেখেতে মানে তেখেতে জীয়ালে বহুত ভালকৈ জীয়াইছে আৰু তেখেতৰ মানে কথাবিলাক মানে এনেকুৱাকে ক তুমি অলপ মানে বেলেগত আহিবা নেকি তোমাৰ অলপ টাৱাৰৰ কিবা সমস্যা পাইছো মানে মই।
মই মানে বাহিৰত মানে বতাহ বতাহ আহি আছে যে সেইকাৰণে অলপ ন আৰু টাৱাৰটো অলপ সমস্যা হ'ব পাৰে। মই বাৰু ফুৰি আছো ঘুৰা ঘুৰি কৰি আছো দেচোন। জুবিন দাৰ কথা কৈ আছিলা।
থিকে সেয়া আৰু জীৱনটো মানে ভালদে জীৱনটো মানে ভালদৰে মানে জীয়াইছে আৰু জুবিন মানে এনেকুৱা মানে কথা মানে কিছুমান কয় ন মানে সকলোবোৰ কথাই তেখেতৰ লগত মানে মিলি গৈছে মানে।
মিলি গৈছে গানবিলাকো ন সেনেকুৱা গানবিলাক। তেওঁৰ গানবিলাকো এনেকুৱাই জনাই তেওঁ লগত মিলাই পেলাই গাইছে। সকলোৰে কাহিনী মানে মানে তোমাৰ ধৰা দুখ এটা আছে সেই দুখটোৰ লগত মিলাও এটা গান আছে সেইটো দুখ তোমাৰ লগত মিলি গৈছে। মানে
অ', হয় হয় হয় আৰু এষাৰ যে কথা কৈছিলে জ জুবিন দাই আৰু এষাৰ যে কথা কৈছিলে যে জুবিন দাই যে শেষ বুলিলেইটো শেষ নহয় আকৌ আৰ হয়, বহুত ভাল লাগে ন এই কথাষাৰ। হয় হয় মানে মানুহে এইবোৰ উম বহুত
হয়, যি অনুপ্ৰেৰণা পায়। উম, উম, তে মানে মানুহে ভাবে যে মই আৰু শেষ হৈ গ'লো আৰু নাই। আৰু মোৰ জীৱন শেষ, সেইটো মানে সেইটো নহয় আৰু, এটা এটা তোমাৰ
তোমাৰ মানে জুবিন দা কোন হয়? জুবিন দা কি হয়, সেইটো মানে তোমাৰ অনা অসমীয়া এজনে মানে বুজিব নোৱাৰে সেই আৱেগ টো মানে জুবিনাৰ কাৰণে। তোমাৰ আমাৰ অসমীয়া মানুহখিনিয়ে মানে যিমান খিনি আমি গম পাওঁ। সেইদিনা গণেশগুৰি যি কেনেকুৱা অৱস্থা হৈ গৈছিলে বাপৰে বাপ মইতো মানে মইতো সেইদিনা গুৱাহাটী গৈছিলোঁ। মই গণেশগুৰি গৈছিলোঁ। মই নিজে দেখিছোঁ ন তাই কেনেকুৱা মানে হুলস্থুল পৰিৱেশ হৈ গৈছে মানে চবে জুবিনদাৰ কাৰণে অ' সকলোৱে মানে জুবিন দাৰ কাৰণে একদম ওলাই আহিছে মানে এনেকুৱা লা যে মানে ইমান দিনৰ মূৰত জুবিন দাৰ্জন কিবা এটা অনুষ্ঠানে দেখিব পাইছোঁ মানে এনেকুৱা। লাগিছে মানে মোৰ এনেকুৱা মানে অনুভৱ হৈছিলে মা অ' মাজতে মানে এনে কোৱা হৈছিলে যে মানে জুবিন দাৰক মানে সকলোৱে পাহৰিয়ে গ'ল নেকি? কি মানে সেইদিনা যিটো দেখিছোঁ ন। সেইদিনা মানে যিটো মানে দৃশ্য আচ্ছা, আচ্ছা সেইদিনা মানে যিটো দৃশ্য দেখিলো ন, মানে মানে বহুত মানে মানে ভাল লাগিছে আৰু মানে নাই মানে জুবিন দাক মানে নাই এতিয়াও মানে সকলোৱে মানে সেই জুবিন দা আছে, আছে। যাই আছে সেইদিনা আৰু মানে কিছুমান ছোৱালী কিছুমান ছোৱালী কিছুমান ল'ৰা মানে এনেকুৱাকে কান্দিছে বহুত বেয়া লাগিছে। বহুত বেয়া বহুত বেয়াকে কান্ধিছে।
তেওঁ কাৰণে মনত পৰিছে সেইটোৱে আৰু তেওঁৰ ধৰ দূৰৰ পৰা চাই আছে আৰু
অ' কি কবা আৰু মানে বেয়াই লাগে দিয়া আৰু মানে। জুবিন দাৰ কথা ওলালে আৰু উম। মানে বৌজনীৰ কাৰণে বেয়া লাগে মৰা মৰা মানুহজনতো গুচি যায় ন তো মানে যিবোৰ মানুহ থাকিব লাগে পিছত ন সেইবোৰ মানুহৰ কাৰণে মানে এই জীৱনতটো মানে বহুত মানে জটিল হৈ পৰে ন।
তেওঁলোকে তেওঁ ধৰাচোন আমাৰে ইমান দোষ লাগিছে বা অসমীয়া মানুহৰ লগত কিমান দুখ লাগিছে এতিয়া আৰু নিজৰ ভনীয়েক জনীক কেনেকুৱা লাগিব ন। নিজে লগত থাকা একেলেগে। মানে দিনটো সময় কটোৱা, একেলগে থাকা, সেই
উম, উম। হয়, দিয়া মানে জীৱনটো মানে তোমাৰ কেনেকুৱা জানানে? মানে একো মানে তুমি পৰিকল্পনা কৰিব নালাগে গম পাইছ চা, মানে অমুক কৰিম, তমুক কৰিম বা ইমান মানে ভৱিষ্যতৰ কথ ভাবি পেলাই তুমি কাম কৰিব নালাগে গম পোৱানে? সেইবোৰ মানে কয় ন মানে এই ভবা কথা নহয় সিদ্ধি বাটতত আছে কণা বিধি বুলি যে, কয়।
সেটোয়ে আৰু কি ক'বা, আৰু কাৰ, কেতিয়া, কি আছে কোনেও ক'ব নোৱাৰে। হয়নে?
অ', হয়। হয়, হয়, হয়, তাকেইটো আৰু মানে সেইকাৰণে তুমি জীৱনটো পাছ একদম মানে খুলি একদম মানে প্ৰতিটো মুহুৰ্তত তুমি একদম হৃদয়-হৃদয় ভৰি মানে
উ-উজাৰি জীয়া মানে জীয়াই থাকা আৰু মানে কি আৰু
সেনেকে, তুমিটো সেনেকেই জীয়াই কাৰোবা প্ৰতিটো মুহূৰ্ত তুমি একদম হৃদায়, হৃদয় কৰি তুমি জীয়াই থাকা। তুমিতো সেনেকে, মই তোমাক দেখি পিনে বহুত অনু-অনুপ্ৰেৰণা পাওঁ জানানে?
মই এনেকে মই এনেকে মই ভাল সকে ভাল পাওঁ
উম তুমি তুমি কাৰণে অনুপ্ৰেৰণা হয় গম পাইছা, হয় হয় চিন্তা কৰিলে কি হ'ব একো লাভ নাই চিন্তা কৰিলে বৰ বেছি তোমাৰ প্ৰেচাৰটো বাঢ়িব তোমাৰ আৰু প্ৰেচাৰটো বঢ়াৰ লগে লগে তুমি আকৌ টেবলেট কিনিব যাব, টেবলেট কিনিব যাব লাগিল তাতো তোমাৰ পইচা খৰচ। কাৰণে মানে বহুত কিবা কিবি হ'ব পাৰে গতিকে তুমি চিন্তা নকৰাই ভাল যিয়ে হ'ব লগা আ হ'ব দিয়া তুমি মানে নিজৰ কাম কৰি যোৱা ভালদৰে। কাৰো একো অন্যায় কৰিব ন কাৰো একো অন্যায় কৰিব নালাগে মানে তুমি সকলো ভাল কথা ভাবা ভাল কথা চিন্তা কৰা চাবা তোমাৰ লগত সদায় ভালে হ'ব বেলেগৰ বেয়া কথা তুমি কেতিয়াও ভাবিব নালাগে ভগৱান আছে ন এটা কৰ্মা বুলি কৰ্মা কৰ্মা কৰ্মা বুলি আছে ন' এটা, ত' সেই কৰ্মাটো মানে তুমি পাবা তুমি যদি বেলেগৰ লগত বেয়া কৰা ন' তুমি কাইলৈকে সেই তোমাৰ লগত সেইটো মানে দুগুণ বেয়া হ'ব তোমাৰ লগত।
অ', ফুৰিব আৰু এইটয়ে সেনেকুৱা হয় হয় নাজানো দেচোন কথা আৰু মানে কিবা যদি কৰিছো
বাকী তুমি তুমি এতিয়া মানে কি মানে বিয়া বাৰু কি তোমাৰ?
বিয়া বাৰু নাই নাই ভবা নাই ৰ'বা।
অ', নাই দিয়া এতিয়া টাইম হোৱা নাই দিয়া এতিয়া অলপ মানে জীৱনটো জীয়াই লোৱা ভালদৰে নালাগে আৰু এতিয়া বিয়া বাৰু কথা ভাবিব ন'।
নাই নাই নাই এয় এইবিলাক আজিকালি ভয়ে লগা হৈছে বিয়া বাৰু কৰাবা, তুমি? সেইদিনা যে এটা ল'ৰা এই যে ল'ৰাবলাক ক ছোৱালী বিলাক ক বদমাছ থাকে হ ন এই যে ছোৱালীজনীয়ে যে নিজৰ মানে হ'ব লগা বিদেশজনীক পেলাই দিলে যে ওপৰৰ পৰা সেইটো এটা ন'। এইবিলাক শুনিলে কিবা গাৰ নোম শিঞৰিঁ উঠে।
হয় দিয়া আজিকালি তুমি ল'ৰা মানুহ অফিচ ইচ্ছা কৰিবা ল'ৰা মানুহ বুলি নহয় দিয়া ছোৱালীও কম নহয়। দিয়া একদম চেৰ পেলাই গৈছে চেৰ পেলাই গৈছে ল'ৰাবোৰকো ছোৱালী বোৰে।
পেলাইছে পেলাইছে মানে কোনেও কাকো বিশ্বাস কৰিব লাগে নালাগে নিজ। নি যে নিজক কৰিব লাগে। তুমি তোমাৰ তুমি তোমাক নিজক বিশ্বাস কৰিবা নিজৰ মনটোক বিশ্বাস কৰিবা আৰু বাকী বেলেগৰ কথা ইমান চিন্তা নকৰিবা সেটোৱেই আৰু।
উম হয় দিয়া আকৌ বিশ্বাস কৰে আৰু মানে কি জানানে তুমি যদি নিজে নিজ নিজৰ ভৰীৰৰ ওপৰত ভালকে থিয় হ'ব পাৰা তুমি নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰা ন' ভালদৰে তেতিয়াহ'লে তুমি বিয়া নহলেও কথা নাই গম পোৱা নো নোপোৱা।
হয়-হয় সেইটো হয়।
উম, তেতিয়া মানে তেতিয়া বিেয়া নহলে কথা মই নালাগে-নালাগে-নালাগে। মোৰ মতে মোকতো নালাগে মই যদি ভালদৰে মই নিজে নিজৰ শৰৰ ওপৰত থিয় হব পাৰো ন টকা। পইচ যদি মই সেইখিনি মানে নি নিজক মে সেইখিনি যোগ মই বনাব পাৰোঁ তেতিয়াাহ'লে মই কি তেওঁ বিয়াৰ কথা নকাব সঁচা কথা কৈছো মই এইটো মই তেতিয়া নিজক যি লাগে তাকো দিব পাৰিম যদি মোক বাচ্ছা লাগে মই বাচ্ছাটা মানে তোমাৰ গত ল'ব পাৰিম ন ত মই যি লাগে মই লৰা এটা কিয় লাগে অ তুমি বিয় কিয় পাতিব লাগে সেইটোয়ে হয় তোমাৰ বাচ্ছা সংসাৰ কৰিব লাগে বাচ্ছা দিব লাগে সেয়ে হয়। ক'ব গ'লে ন তই নালাগে তোমাৰ যদি সেইটোয়ে। সেইটোয়ে হয় ত' তুমি ভালকে তাতকে এটা তুমি অনাথ আশ্ৰমৰ পৰা তুমি এ যাৰ জ ল'ৰাৰ মানে মাক। দেউতাক নাই ন সেনেকুৱা ল'ৰা এটা তুমি গত লোৱা সেইটো তোমাৰ বেছি পূৰ্ণ হ'ব। বুলি মই ভাবো
হয় হয় সেইটো হয় মইতো মানো আৰু সেইটো ময়ো ভাবো সেইটো কথা কিছুমান লৰা ধৰা কষ্ট লৰা সৰু সৰু বাচ্ছাই কষ্ট পাই আছে সেহ অলপ উদ্ধাৰ কৰাটো তোমাৰ পাপ মানে পূৰ্ণ হ'ব
অ সেইটোয়ে হয় কাৰণ মানে আৰু চাবা আৰু যদি তুমি তাতে যদি তুমি আৰু একো নকৰাকে যদি তুমি বিয়া হোৱা ন সেই জীৱনটো মানে তোমাৰ ধ্বংস গম পাইছা সেই জীৱনটো তোমাৰ মানে ধ্বংস মানে অ তোম তোমাক কথা নুশুনাব তুমি মানে এনেকে ৰাখিব তোমাক মানে সঁচাকে চাকৰ নিচিনা কৰি ৰাখিব গম পাইছ নে তুমি যদি তুম মানে ছোৱালী মানুহবোৰে কেনেকুৱা চোৱা ছোৱালী মানুহবোৰে তোমাৰ মানে মানে মানে তোমাৰ মানে অবিবাহিত হোৱাতকৈ তোমাৰ মানে অসফলতা হোৱাতোতহে মানে ভয় খাব লাগে গম পাইছা নে নোপোৱা
অ হয় হয় সেইটোয় হয় বাৰু
মানে তোমাৰ অবিবাহিত হলেও কথা নাই অবিবাহিত হলেও কথা নাই কিন্তু অসফলতা হ'ব নালাগে আৰু মানে সফল হ'ব লাগে সেইটোতে মানে বেছি গুৰুত্ব দিব লাগে বিয়া হলে হ'ব নহলে নাই আৰু তাতে তুমি যদি ভালদৰে সফল হ'ব পাৰা ন জীৱনত তুমি যদি ভালদৰে মানে নিজে নিজৰ ভৰিৰ ওপৰত থিয় আৰু তোমাৰ কাৰণে ল'ৰা লাইন লাগিব তেতিয়া গম পাইছা নে তুমি লৰা বিচাৰিব নালাগে তুমি অ তুমি যেনেকা লৰা বিচাৰ তি তেতিয়া তুমি তেনেকুৱা ল'ৰা পাবা তুমি নিজে মানে তেতিয়া মানে তুমি নিজে মানে তুমি মানে পচন্দ কৰিব পাৰিবা তোমাৰ হাত তুমি অ নালাগে তুমি এতিয়া তুমি যদি একো নকৰা ন তুমি ঘৰত থাকা তেতিয়া ঘৰৰ মানুহে যেনেকুৱা ল'ৰা আনি দিয়ে তুমি তেনেকুৱা তেনেকুৱা ল'ৰাৰ লগতে বিয়া হব লাগিব গম পাইছা নে নোপোৱা তুমি তোমাৰ একো মতামত তুমি দিব নোৱাৰিবা
নোৱাৰা নোৱাৰা সেইটো হয় আৰু ত ভাল কথাই কৈছা তুমি
উম ছোৱালী মানুহে সেইকাৰণে মানে আত্মনিৰ্ভৰশীল হোৱাটো বহুত বেছি মানে
আজিকালি বহুতৰ এনেকে হৈছে হয়নে আজিকালি ছোৱালী বিলাকে আগৰ চামত আছিল আৰু এতিয়া আজিকালি ছোৱালী বিলাক চব
আজিকালি লৰা বিলাকে তোমাক আজিকালি লৰা বিলাকে তোমাক কথা নু শুনাব বাপৰে বাপ নহয় আজিকালি কি জানা তুমি যদি নিজে একো নকৰা তোমাৰ তোমাৰ ঘৰতো তোমাৰ থাকি ভাল নালাগিব গম পোৱা নে নোপোৱা কোনেও নিজৰ নহয় তুমি তুমি নিজে নিজৰ হয় বাকী কোনো নহয় মানে কোনো নিজৰ নহয় তোমাৰ মা দেউতাও নহয় অকলে আহি অ সেই সেনেকুৱাই অ সেইটোয়ে হয় সেই সঁচাত তটো জীৱনৰ সত্য হয় এইটোয়ে অকলে তুমি আহিছা তুমি মানে নিজেই মানে অকলে আহিছা অকলে যেনেকে যাব লাগিব সেই মানে যিখিনি আমি জীৱনটোত মানে চলি থাকো ন জন্মৰ পৰা মৃত্যুলৈকে সেইখিনিতো মানে সেই তুমি অক কলে মানে চলিব থাকিব শিকিব লাগে মানে এইটোৱে হয় মানে তোমাৰ বুজি
এইটো মানে যিবো সত্য সত্য কথা কিন্তুটো যদি অপ্ৰিয়জন লাগিলেও সত্য কথা
একদম অ সেইকাৰণে আৰু সেইকাৰণে উম হয় হয় হয় আৰু এইবোৰ প্ৰেমত প্ৰেমতটো পৰিব এইবোৰ প্ৰেম এইবোৰ আজিকালি একো নাই গম পোৱা নোপোৱা একো নাই এইবোৰ এইবোৰ ফাল্টু বস্তু আগতে আগতে তে আছিলে কিবা এইবোৰ প্ৰেম বোল বস্তুৰ আজিকালি তুমি এইবিলাক সচা ভাল পোৱা মৰম নাই স্বাৰ্থ থোৱা চব স্বাৰ্থ আজিকালি। উম, চব স্বাৰ্থ-স্বাৰ্থ যেতিয়া পূৰণ হব। তেতিয়া মানে মানে আজিকালি কি হৈছে জানানে তোমাৰ মানে ফোনৰ যুগ হৈ গৈছে ন আজিকালি। ফোনৰ-ফোনৰ যুগ হৈ গৈছে ত' মানে এতিয়া ফোনত চাবাচোন ফোনত ধৰা ল'ৰা ল'ৰাৰ কাৰণেও মানে ছোৱালীৰ অনু অভাৱ। ন ছোৱালীৰ কাৰণে। লৰাৰ অভাৱ ন নাই হয় ন নহয় ত' মানে। ত সেই ফোনৰ ফোনৰ যুগ ফোনৰ যুগৰ কাৰণে মানে আজিকালি মানে চব সম্পৰ্ক বোৰ মানে বেয়া। হৈ গৈছে। এইটো মানে কোনেও মানে কাকো মানে কেনে ভ মানে মানে কোনো এটা সম্পৰ্ক মানে তোমাৰ কি বুলি কয় এতিয়া মোৰ মানে তোমাক বিচাৰি পোৱা নাই।
হয় জখ সম্পৰ্ক এটা মানে ইমান দৃঢ় নহয় মানে।
হাতত তোমাৰ বহুত বিকল্প মানে তোমাৰ হাতত এতিয়া বহুত বিকল্প হৈ গৈছে। ব মানে এ এজনী গলে এজনী আহিব বা এজন গলে এজন আহিব। এনেকুৱা টাইপৰ হৈ গৈছে মানে অ সেই এনে এ অসমবোৰ। সবোৰ মানে এনেকে মানে কোনো আজিকালি চাবাচোন কোনো সম্পৰ্ক মানেৰ ধৰি নাৰাখে। মানে এইবোৰে হয় আৰু মানে চাবাচোন কিমান কি শুনি থাকিব বা শুনি থাকো। আমি সম্পৰ্কবোৰ ভাল। মানে ভাঙি যোৱা এইবোৰে আজিকালি অ এইবোৰে।